অ শুনছ নে আছো এনে তই।
মই আছো এই তোমাৰ ফালে যামক মান দেৰিকে গোটৰ কিবা পইচা দিব লাগে হেনো।
অ অ হ'ব আহিবি খুলটো অকমান। চাব লাগিব কেৰমো খেলিব লাগিব।
উম কৰিব যাম।
অ
উম এ ভাইটি আছিলে যোন ভাইটিক নিবলৈ আহিলে ভিনদৈ।
অ কিহে মাৰিলি অ ক পুখুৰীত ধৰিছিলি।
উম ব ফ বাচল।
কি মাছ পালে।
চাইনা চাইনা পোথি।
তব পুখুৰীত ধঢেৰ মাছ মানে কি কি মাছ দিছে।
ৰমিকা গোল্ডেন কাপ কমল কাৰাপ। তাৰপা গাজ কাপ আৰু চাইনা পুঠি দিছে। অ বনৰীয়া মাছতো গৰৈ চেঙেলী শ'ল মাছো আছে।
অ তাৰপত তোৰ এইটো কি ভ।
ক বাই পুঠি চুঠি ধঢেৰ কিবা কিবি মাছ আছে, বনৰীয়া মাছ।
এই বৰশীত ধৰ তো এই চাইনা পুঠি হওক পুঠি হওক বনীয়া মাছ বিলাক পটককে উঠে ন।
উম তই কেঁচু দিলেই হ'ল মানে এইটো সওকে আহে। ঘাঁহ খনিৰ মাজত পেলাই থ'ব লাগে, নহ'লেতটো এতিটা নিউ। নিগ এটা আহিছে বতৰত গাত ধুনীয়া কে হেৰি বৰশী টো। লগাই পেলাই কেঁচু এডাল দি পেলাই থ দিবি, ত আৰামত মাছ লাগি যায়। বটলটো লৈ থাকিব পিছত বটলটো বা আহডালে নলা পুখুৰীে সাটোৰিব বটলটো লৈ আহিলেই হ'ল।
অ তোৰ যদি বটল তটো যদি অকমান ডাঙৰ মাছছে ধৰি ললে যে পানি যদি পানী তল লৈ য বটলটোৰ ভিতৰত দেখোন পানী। ঠিক হৈ যাব।
বটলটো আমি সাফৰ মাৰি থ'ম নহয় ভিতৰলে সোমাই গ'লেও সি কিমান জোৰ লগাব নহ আকৌও ববলেই আহিব।
আহ অ গম পাইছো।
ব।
তহঁতৰ ভাল পাছফালে পুখুৰীত আছো মন গলে।
উম। বাকী ঘৰ সবাই ভাল নহয়। অ সেই তাকেই অ ম। নিশ্চ এই গৰমত ব খানদি।
বৰ শান্তি বাহিৰতে বহিব লৈছে গচলে। বাকী আমাৰ মাহী বাইীহত আচলতে পৰা উপাত কৰিছে উৰতে। আজি মিটিং কি হ'ব ঠিক নাই আৰু।
তাক।
অ।
উম ভালে ভালে। উম বধালে গ মে মিটিঙলৈ আহিব নোৱাৰিলে তহঁতক।
অ অ তই আহিবি মানে।
উম, পইচা দিবলৈ আহিছে চৰি কেই মানে মাৰি দিব লাগিব মাক মই। মোৰ সাতটা দহ সাতটা পাঁচ। চ মানত ঘৰ পা ওলাম।
অ হ'ব তই ওলাই আকৌ কাম এটা কৰি মো ফোন কৰি দিব মই ল প্ৰাইভেট স্কুল খনৰ ওচৰতে দুইটা লগটা একেলগ যাম।
মই আজি মই আজি চুলি বুলেট কাট মাৰি দিলো।
অ ভালেই কৰিলি দে চাপৰি ষ্টাইলটো
ভাল ল উম। উম গৰম আহিছে ন।
কম আহিছে মানে তু এতিয়া দেখিছহে ইমান ৰাতিপুৱা পৰা মানে ৰ'দটো এতিয়া আবেলি হল যদি ৰ'দটো ব মানে। একেটা।
উম, তাকে তামোল এখনকে চোবাই আছো ভাত কিতা খাই। উম। মোক সদায় দাত ধোও চিন চেলা লগাই থও যে
আহ, উম উম।
তাকে গৰুকেইতা পানীকণ খুৱাবলৈ গৈছে খুৱাই পেলাই তহঁতৰ ঘৰলৈ যাম।
অ গৰুখিনিয়ে বৰ কষ্ট পায় ধৰ এতিয়া আমি মাতি
উম, উম, তাকে।
মানে এতিয়া খেতিপথাৰ চিজনত গৰু এৰি দিব নোৱাৰে বান্ধি থোৱা থাকে কাৰনে ধৰক সেহতিটো চাহলেও যাব নোৱাৰে।
উ কে
তোৰ দুপৰীয়া সময়কণ পানী খুৱাই অলপ চাঁত বান্ধি ৰা আবেলি সময়লৈ তোৰছ চাহপ পৰা অলপ উলিয়াই দিব লাগে খাদ্য
উম তাকে
অ তাকে মই পাণৰ বেপাৰ কৰিছোঁ নহয় পানে লে আমাৰ ঘৰ মানে বহুত পান আছে গুচ চি মানেতো এতিয়া পানৰ দাম কমি আছে দুটকা এগুচি উম ঘৰ পৰা পাই নিম তাকে ৰ দামটো বাঢ়ক কাইলে পৰহিলে মানে দাম বঢ়া কথা আছে তেতিয়া গুচি পাচ টকাকে হ'ব পাঁচ টকা তেতিয়াহ'লে ত গোটেই পাণ বিক্ৰী কৰিব পাৰিবি আমাৰ ইয়াত মোটামুটি বিশ আছে নেকি তাকে মই তাকে মই আজি গৈ চাম আজি চালেও পৰা ব্যয়ৱস্থা কেনেকুৱা মই এতিয়া আছে নহয় নহলে মই লৈ যাম টেনচন হ'ব নালাগে মইতো আমাৰ এই হেৰি দেওবৰীয়া বজাৰত বেচোংগে এইফালে পাহাৰ চাইতে এতিয়া তোৰ মই পইচা তোক আহি পেলাই পইচা লগে লগে দি থৈ যাও মানে আহি পেলাই আকৌ দিবলৈ আহি বেয়া উম উম মই পইচাটো আগত দিওঁ মানে পাণ লোৱাৰ পিছত হিচাপ কৰি পইচা দি পেলাই মই আকৌ পাণ বিকোংগে দি দিদিবই লাগে অ মই চাই দিমগে ৰ
অ
উম তাকে মই কালি ৰাতিটো ফেন এখন মানে ঘূৰি অন কৰি থৈ দিলো টেবুল ফেন বিচনাৰ ভিতৰত বৰাই পেলাই ৰাতিটোতো চলি থাকিলে ৰাতি পেলাই কলটো জ্বলি গুচি গ'ল এতিয়া নতুন ফেন এখন বা আনি লবলৈ কৈছে মোৰত টকা এহেজাৰ মান আছে আগে এনে কিমান লবাৰু এই একাৰ কম দামীখন
এইখন ন টেবুল মানে একেবাৰে তোৰ সৰু ফেনখন সেখন ত পচিশ দুইহেজাৰ ভাল খে পাই যাবি এনে মোটামুিই এহেজাৰ বুলি বুলি পাবি
এ ছশ সাতশতো পোৱা শুনিছো মমাৰ এইফালে পাহাৰ চডৰ বজাৰ
ত গ ৰাতিটোতো লগাব নোৱাৰা মানেটো কইলটো জ্বলি যোৱা বহুত চান্স থাকে
ন মই অকণমান সময় হলেও বাৰ ঠাণ্ডা পৰিব পৰা
আহ
এক্চুৱেলি টো মানে যোন কেইখন লোহাৰৰ পাংখা হয় ন
অ উম উম
আৰু তোৰ পিছত শট ম আ চানচ থাকে মই এদিন এখন আনিছিলো ঘপককে ওপৰত চুই দিলো চট মাৰিলে নহয়
অ এই আগদিন যে এনেকে যে চকৰ সাতত বা যোনখন ফেমাচে গোটেই
উম উম আৰু কিন্তু হাৱা বহুত মাৰে আকৌ হাৱ দিয়ে উম তাকেই হয় বাও
উ গে আজি টিঙৰ পৰা ডাইৰেক্ ব গৰম
অ গ গম হাঁহটো ওপৰৰ পৰানি তলত ঠেলি দিয়ে
ক্ হোৱে ন চিলিং দিলি লগোৱা নাই যে বহুত গৰম হাৱা মাৰে
উম
উম
তাকেতো বেয়া হল আৰু অলপ দে গৰহা মাৰিব উম হয় বাৰু
তাকে কি কৰিবি অ তহঁতৰ সেই ৰাস্তাত দি ভঙা চিঙাৰ পৰাই গৈ থাকে যে আমাৰ চাইডত পঠিয়াই দিবিচোন মোৰ অলপ ভঙা চিঙা বেছি বলে
মোৰ ভঙা চিঙা বেপাৰীৰ নাম্বাৰ এটা আছে লাগে যদি কবি। লৈ লচোন মই কৈ দিছো। এইট ফ'ৰ ছেভেন ওৱান নাইন ফাইভ ওৱান টো চিক্স ছেভেন অঁ সেইটো এই এইটো এইটো হেৰি আছে এ বৈকুণ্ঠ বৈকুণ্ঠ চেকনি ধৰা নাই কিবা এটা বুলি আছে মানুহটো নাম মানে সেইটো তাৰ ভাগৰ মানে হেৰি নাই নিজৰ নাম নহয় মানে এইটো ভঙা চিঙা কিবা হেৰি নাম মই স্কেনাৰখন অনলাইন কৰি দিছিলো
আহ অ উম অ তই যে অথনি যে কিবা পইচা অনলাইন মাৰি যে ল'ব।
উম হল নে কি?
হল নেকি সচাকে অ কেছ পইচা কিমান ললি এহেজাৰ
উম এহেজাৰ মানে আমাৰ ঘলেটো মেডিচনে বেপাৰী আহিছিলে উম বা আঁত পৰা আহিছে দেই মা এনেকুৱা ঢেৰ কিবা কিবি মেডিচিন ললেতো ওঠৰশমান টকা মেডিচিন ল'লে। মানে এইবিলাক হেই আৰু খাব পৰা মানে এইবিলাকতো বেমাৰৰ মেডিচন এইবিলাক খালে ভাল হয়। এইবিলাক ফল মূলপা বনোৱা হওক অঁ লিভাৰ ফটোওনিত তেনেকুৱা টোষ্ট পেষ্ট ললে দাত গুহা অফাৰ দিয়ে আয়ুবেদিকৰকৰ। তাৰপৰা এহেজাৰ টকা এটা মই হঁতক অনলাইন কৰিলোঁ মোক কেছ দি দিলে মানে।
মায়
উম মায়ে মোক এহেজাৰ টকাটো দি দিলে আৰু।
ভালে কৰিলি দে মানে অনলাইনত পইচাত থাকিলে তোৰ ধৰ মানে খৰচ কৰিবলৈ মন গৈ থাকে অনলাইনত থকা পইচাটো পইা পইচা যেন নালাগে।
অ', টোৰ বেলেগৰ পৰা উলিয়ালে এক্সট্ৰা পইচা লয় বিশ ত্ৰিশ চল্লিশ টকা তেনেকে লয়। এতি তই যোনটো কথা কৈছিলি তাক চল্লিশ টকা লাগে। তেতিয়া মানে মোৰ চল্লিশ টকাতটো ৰাহি হৈ গ'ল। আম বন যাবা আৰু মায়ে এতিয়া হেজাৰ টকাটো দেখিলে মোক ভাগৰ কৈছে তই সেইটো পইচা ফেন এখন আনি ল। তাকে মাক কৈছো মই যাম বোলো বৃহস্পতিবাৰে মানে বজাৰ পৰা ফেন এখন লৈ আহিমগৈ।
উম', তাকেতো পইচাটো আছে যেতিয়া ফেন এখন কিনি থহ ধৰ এনেইতো অয তাতে খোৱা যদি পইচাটো এবাৰ খুচুৰা কৰ নহয় সেইটো হাতত নাথাকে আৰু খৰচ হৈ এদায় হয়।
অ', মই এইটো পইচা এখন আনিছো।
অ'-অ', চিন্তা থাকিব অ আৰু গৰম দিন কেইটা শান্তিত থাকিব পাৰিবি শুব পাৰিবি মানে ৰাতিত টো
আৰুটো বেয়া হ বে বেয়া হলেও থৈ দিলে পিছত
উম'।
পইচা গোটাই পেলাই এইখন আনিছিলো। উম'।
বস ফেনখন'লে মোৰ মনত ম আমাৰ এই ফিজতক আমাৰ গাঁৱলাত এতিয়া ইনভাতাৰটো মেইন। হয় নে? আমাৰ ঠেণ্ডা পানীকণ আমি ধৰক কলহৰ পানী অকণ থৈ দিলো পানীকণ খাবলৈ পাওঁ গাঁৱত। কিন্তু ধৰ আমাৰ কাৰেণ্টটো গছ-গছ ফটককে কাৰেণ্টৰ ফিউজ দাই ধৰ কাৰেণ্টটো কিবা এ চ দিলে গুচি যায় কিন্তুো থাকিলে আমাৰ সেইটো সমস্া নহয় ন গম দিন কীতাত।
ত এতিয়া অসম চৰকাৰে টো বিনামূলীয়া চোলাৰ দি আছে নহ সৰু শক্তি। কানেকশ্যনটো বনটো এক্সট্ৰা পইচা দিব লাগে ন তেতিয়া হে দিয়ে। মানে যদি চোলাখনৰ দাম যদি তোৰ দেৰ লাখৰ হয় তই পঞ্চাছ হাজাৰ টকা এটা দিব লাগিব মানে তেতিয়াহে দিব৷
অ', পঞ্চাশ হাজাৰ আউ, অ', পঞ্চাছ হাজাৰ তাৰপিছত সিহঁতি ডাইৰেক্ট কানেকশ্যন কৰিব পাৰি নে কিি তেতিয়া?
উম', পাৰি বুলি কৈছেটো যেতিয়া চলাৰখনন লাগি থাকিব কাৰেণ্টটো মানে আমাৰ যোনটো মেইন কাৰেণ্ট সেইটো হ থাকিব যদি ৰাতি হোৱাৰ লগে-লগে মানে তটো আমাৰ নিজৰ টাইনটো গুচি আহিব চলাহটো হব যাব তেনেকুৱা।
তেতিয়া দিনত দেখোন আমাক দিনৰত দেখোন ইমান
সেইটো কাৰেণ্টৰ প্ৰয়োজন নাই। সেইটো কাৰণে মানে এক্সট্ৰা ইনভাৰ কিনিব লাগিব বুলি কৈছে। ইনভাৰ্টাৰ কিনিলে এইটো ইনভাৰ্টাৰ চাহ্জত থাকিব ন। আমাৰ এক্সট্ৰা কাৰেণ্টৰ পৰা চাৰ্জ নহয় মানে এইটো সৌৰ শক্তিৰ দ্বাৰা চাৰ্জ হ'ব।
মানে তোৰ মানে এতিয়া চোলা এখন ললে এনেকুৱা হ'ব মানে। চ'লাৰখন ললে আকৌ বেটৰী ইনভাৰ্টাৰ এইবিলাকো ল'ব লাগিব এক্সট্ৰাকে। উম'-উম'। গম পাইছো মানে তেতিয়া মানে কাৰেণ্টৰ পৰা টো ইনভাৰটৰটো বিটি চাৰ্জ নহ মানে এতিয়া ডাইৰে্ট চলাৰ পৰা চাৰ্জ হ'ব ন?
উম', চলাৰৰ পৰা চাৰ্জ বাৰু এতিয়া এতিয়া গৰম যোনতটো ৰ'ত যেনেকুৱা পৰিছে টোৰ, আৰামত মানে চলাত
অ-অ মই এটা কথা গম পোৱা নাই আমাৰ ঘৰ মানুহ ঘৰ ইনভাৰ্টাৰ আছে দেই৷ সিহঁতৰ মানে তোৰ হেৰি মটৰ চলাব নোৱাৰো বুলি কয় ইনভাৰ্টত কি মটৰ চলাব নোৱি নি
পাৰিটো ইনভাৰ্টাৰটোৰ বেটেৰীটো চাগে কম পাৱাৰ হয় নহলে পুৰণা হ'ল৷ বেটিয়ে লগত কথা হৈছে ন বেটিয়েটোক কম জুই কাণে চাগেত তোৰ মটৰ চলা নাই সেইটো হৈছে কেছটো অ বেটেৰী দামৰ লগত কথা আছ নহ খুব বেছি তই ত্ৰিশ চল্লিশ হাজাৰ টকাতহে মানে ভাল কোৱালিটি এটা এটা বেটেৰীৰ পাবি৷ আৰু চাগে হ হয়ত দুনে যদি মটৰটো চলাই দ মানে বিক অ টো চল্লিছ পঞ্চাছ হাজাৰ টকীয়া যোনটো বেটেৰী সেইটোয়ে তোৰ আক' টিভিও চলাব ফেনো ঘূৰাব মটৰ ঘূৰাব চব কৰিব পাৰিবি৷
অহ-অহ তাকেহে৷
উম এ ওচৰৰেতে ল'ৰা ছোৱালী কেইটামান আছে বৰ কোহাল কৰি ফুৰিছে৷ এই গৰমতো ইহঁতি কেনেকে কোহাল কৰে সিহতিয়ে জানিব আউ! এই সিহঁতক গৰম একচোৱেলি নাই এ নেকি!
অ
গৰম বুলি কোৱা বস্তুতোৱে নাই সেহতৰ অ চাবিচোন ৰাতি হলে চাবি মাকহঁতক কব খজুৱা দে পিঠি খন গোটেই ঘামুচিয়ে ভয় দিব থাকে৷
অ ৰ'দতো গেঞ্জি এটা পিন্ধিয়ে ঘূৰি ফুৰিছে৷
হয় একচলি চাবি সিহতি বগা চ লৰা বিলাক সিমান ৰ'দত থাকিলে মানে কলা নহয় সৰু ল' ছালীবলাকৰ ক্ষেত্ৰত কৈছো মই৷ অ সেইদিনানে আৰু লগত বতাহ বৰষুণ একো পোৱা নাই উম ফু্তি কৰিব লাগে
সেইটো কাৰণে সিহঁতৰ মানে ঘামচিটো উঠে কিন্তু ঘামচি উঠি পিনে ধৰ সিঁতৰ মানে পিছতহে গম পায় সহঁতি সেইটো কথা ঘামুছি উঠি যেতিয়া খজুৱাই ৰাতি দিনতো দৌৰি খেলিয়ে ফুৰিব সেইবিলাক কথা মনলৈ নাহে।
উম-উম হয় বাৰু৷ তাকে
সেইটোৱে
বাকী ভাত কিহে খালি? অ অ উ পানী দিয়া ভাত কথা শুনি গম পাল- যে পানী দিয়া ভাতটো ৰাতি থৈ দিলি পানী দি পেলাই ৰাতিপুৱা যদি সেই ভাতটো যদি তই পিয়াজ কুটি তোৰ তেল দি নিমখ দি যদি খাও নহয় দিনটো কাৰণে মানে তো পেটতটো পুৰা ঠাণ্ডা পৰি থাকে আৰু খুব বেমেয়া বেমাৰ আজাৰৰ পৰা তো ৰাহি পাও মানে৷ সিতল পৰি থাকে অ৷ ওম ওম নুবুজিলে তেল দিয়া বস্তু ৰাতিপুৱা খালেও বেয়া হয় তেনেকুৱাত যদি পানী তিয়া পানী কেটা খাই দিয় আহ দিনটোৰ কাৰণে পেটটো ধ পতি সেইটো ভাত খালে মানে শৰীৰৰ কাৰণে বহুত ভাল৷ উম খাব লাগে আৰু সে পানী দিয়ে ন সেইবোৰ খাই থাকে তেতিয়া সেনো বেছি ভাল। অ সেইটো হয় গোন্ধাই মানে ভেঁকুৰ টো দি যা সেই ভেঁকুৰ টো খালে ভাল মানে। যেনেকে দৈত যোনটো লেক্টিক এচিড থাকে অ সেইটো হয় আৰু পানী দিয়া ভাতৰ লগত যদি তই ভাজি মাছ এপিছ যদি হয় নহয় ত মানে পাহৰি একোৱে নালাগে আৰু মজা লাগে খাই মই সিদিনাখন খাই চাইছিলো।
চেচ কুটি জলকীয়া চলকীয়া লৈ আচাৰ লৈ একদম পুৰা আগতে কয় যে এনেকে গৰৈ মাছৰ পুৰা বুলি যে কয় যে এনেকে মানে কি তোৰ ক'লো নহয়
উম তেষ্ট নাই অ তাকে দিওঁ খাব লাগে খাব লাগে মইতো মই এইকেইদিন দুপুৰা পানী দিয়া ভাত খাই আছো পানী দিয়া ভাতটো খাই মানে ৰাতিপুৱা পেটটো পুৰা ঠাণ্ডা পৰি যায়।
এতিয়া মানে তোৰ আগতে পিন্ধি অহাটো মানে কলেজ গৈ কেইদিন খাবলৈ নহয় কিন্তু এয়া গৰম বন্ধ ধৰণা পানী দি পেলাই যি ত ভাতটো ৰাতিপুৱা ধুনাকে টিপ তিয়ে খাই দিয় তেতিয়া মানে তোৰ বহুত ভালে হল হয়।
খাই থাকিবি খাই থাকিবি এই গম দিনতে খোৱাটো ভাল ঠাণ্ডা দিন এইবিলাক খাবলৈ বেয়া হয়। উম মই এইকেইদিন ৰেগিনা মানে
বন্ধ দিয়া এক তাৰিখৰ পৰা ধৰি মই আজি লৈকে খাই আছো।
আৰু নিমখ তেলে খোৱা মজা এটা আছে নহয় নাই তই যি সদায় মাছ মাংসই খাই থাক। তই যদি এসপ্তাহ মান মাছ মাং খান ন মাংস খান ন তো মাংসটো প্ৰতি মানে বিচনা জন্মি যাব মানে খাবলে মন নোযোৱা হব তাৰপা তই নিমখীয়া খাই চাবিচোন ত নিমখীয়া খাবলৈ মন যাব মানে তেনেকুৱা। যেনেকে আমি তোৰ মিঠা খাই নিমখীয়া অকমান খাবলে মন যায়। এনেকুৱা সেইটো মাছ মাংসক কেতিয়াবাকে এসপ্তাহকে নিয়ামিজ খাই উ মাছ মাংস প্ৰতি খাবলে মন নোযোৱা নোযোৱাই হব। এ মাছ মাংসটো এক্চুৱেলি তো সপ্তাহ সময়ত দুদিন এদিন শৰীৰৰ কাৰণে ইমান মানে ভাল নহয়। আৰু দিমটো খা দেই মই ডাক্তৰে শুনিছো দিমটো মানে প্ৰতিদিনে মানে দুটা দিম খাবই লাগে মানে শৰীৰৰ কাৰণে বহুত ভাল মানে শক্তি পায়তো প্ৰ'টিন পায় মানে প্ৰ'টিনৰ কাৰণেটো ডিমটো খাবই লাগে। মাংসটো ইমানতো মানে আমি তেল চেল দি খাওঁ না। ছে আপোনাৰ শৰীৰত মানে এইটো ফেটি লিভাৰও মানে চান্স থাকে মানে হোৱা। কিন্তু ত দিমটো যদি বইল কৰি দিনটোত যদি বইল দিম তেওঁ কাৰণে হয় তোৰ মানে বহুত ভাল মানে প্ৰ'টিন পাওঁ
সেইটো দিমটো খালে প্ৰ'টিন পায়, পনী খাব লাগে মাছ মাংসটো কি কাৰনে খাব লাগে ত। মাছতকৌ মাংসটো মানে কেতিয়াবা খাব লাগে যোনটো মাংসৰ হাৰ্ডদি বিলাকৰ যে ভিতৰত যে অলপ যে থাকে টম বস্তুটো যে সেইটো খাব লাগে কিবা সটো মদা বুলি কয় নে কিবা কয় সেইটো খালে হেনো ধৰক শৰীৰতো এই হাৰ বিলাক যে হা এইবলাক মজবুত হয় বুলি কোৱা শুনিছো
উম অ একচুৱেলি টো এই ব্ৰইলাৰ কইলাৰ টো ইমানাকে লোকেল মুৰ্গীটো খাব লাগে লোকেল মুৰ্গীটো মানে লোকেল হয় ন
উম মানে মনটো এইটো কবব ন আমাৰ ই হাড় দুডাল মানে কৈ গৈছে। ছিলে আজিৰ পৰা দিন হ'ল মানে ব কৈছিলে মে আপুনি মাংস খাই নাখায় তাৰপৰা আমাৰ বৌ'কলে নাখাওঁ তাপৰা ডক্তৰে কলে যে কিবা মাংস খাব লাগে মাংস খালে যোনটো ভিতৰত থাকে যে হাদি ডাল চকলেট টাইপ মানে অলপ চকলেট খালে তেনেকে এটা পদাৰ্থ পদাৰ্থটো খালে হেনো এনেক হাড় দি বিলাক মানে মজবুত হয়টো চাম বাঢ়ে হেনো হাৰ্ডিত শুনিছিলো মানে আজিকালি মানে মই এইটোৱে কওঁ দাম দি খাবি লোকেল মুৰ্গী এটা পইচা খৰহকে ল লগাওঁ এসপ্তাহ ম খাবি
উ অ উম এইটো মানে চৰ্বিতটো কিটো কোলা চৰ্বিয়ে হয় ন এসপ্তাহ দুসপ্তাহ সময়ত পইচা দিমান গোটাই লোকেল মুগি এটা খাব লাগে সেই লোকেল মুগী খাব মানে শৰটো ভালে থাকিলে আৰু তোৰ ধৰা অ তই চাবি দেই ব্ৰইলাৰ যোনটো ব্ৰইলাৰ কইলাৰ বা মুৰ্গীৰ মানে মাংস যিয়ে নহক এ লিভাৰটো খাব লাগে মই দেখিছো মান এখন আনিবলৈ গৈছিলো মানুহে তাৰমানে লিভাৰ আধা কেজি কিনিছে। অঁ লিভাৰ এই যে এটাতে থাকে ভিতৰত সে সেতে অলপ অ হেই লিভাৰ লগতে থাকে এই লিভাটো খালে এক্সেলী আমাৰ পেটৰ লিভাৰ কাৰণে কিবা ভাল বুলি কয় সেইোৱে সেইটোৱে মানে মানুহে বহুত দাম যদি কিনি সেই বস্তুকেইটা দামেই আ সেই কিছুমানে তোৰ খুৰা পান কৰিবলৈ যোনটো ছাল কিনে শুনিছ নাই এ ব্ৰইলাৰ মাংস চাল কিনি খাই ব্ৰইলাৰ মাংসটো বা যিয়ে নহওক মাংস চালটো খাব নালাগে।
অ মাংস চাল টো খাব লাগে অ আৰু আজি কালি মই দেখিছো মানে কিছুমানে তোৰ ব্ৰইলাৰ যে পাখিটো নুগোছাই দাৰেক চাল তে গুচি যায় যিহেতু খালে ভাল চাগে দেই নিশ্চয়।
আৰু ত এক্চুৱেলিটো গাহৰি মাংসটো যে সেইবিলাক খাব গাহৰিটো মানে আমাৰ শৰিৰ কাৰণে বহুত বেয়া মানে ফি ফিটা পেলু হোৱা সম্ভবনা থাকে গাহৰি মাংস হয় যদি বেছিকে খাওঁ, একো নাবাঢ়ে। অ পিছত গৈ পেলাই তোৰ হাই প্ৰেচাৰ হ'ব।
অঁ
চুগাৰ হ'ব মাথাত কিছুমানৰ কোৱা শুনিছো মই পঢ়ি পাইছো কিছুমানৰ মানুহৰ ফিটা পেলু হৈ যায় বুলি কোৱা শুনিছো গাহৰি মাংস ইত্যাদি খোৱাৰ কাৰণে। উম উম তাকে, নিমিৰি এটা কোনো ক কোনোবা এটা বস্তু লিমিট আছে ন। ত লিমিট ধৰি খাব লাগে অত্যধিক পৰিমাণে খালো শৰীৰতো ক্ষতিগ্ৰস্ত হবই।
খেতি হব আৰু এই গাহৰিটো মানে একেবাৰে ভাল নহাই আমাৰ এতিয়া গৰম দিনতো গাহৰি খাবই নালাগে কিন্তু। সেইটোতো এনেও স্বাস্থ্যৰ কাৰণে বেয়া কিয় কৈছা জানা। ফলত স্বাস্থ্য বহুত ক্ষতি হয় ক্ষতি হয় আৰু মানুহ বিলাক বহুত আহে ন আৰু মানুহৰ যোনবিলাক অলাগতিয়ালে। মানুহৰো নানা ধৰৰ বেমাৰ সৃষ্টিহে হয়, সেইবিলাকৰ হল। গাতটো যিটো শক্তি সিমান টো ফেচ থাকেেই যবিলাক ফেচ ওলমি যায়গে ন মানুহ কিছুমান শকত হৈ
মানে একেল একচেল কি মানে আমি যদি প্ৰটিনটো খাওঁ নি প্ৰটিন টো খালেই নহব সেইবতে আমি এক্সাৰচাইজ কৰিব লাগিব কিছুমান ো জিমলৈ যায় জিমলৈ যোৱা মানুহ বিলাক কওক চাবি সিঁততে দি িমটোত সিহঁতি চাৰি পাঁচ কেজিান প্ৰটিনে খায় আৰু সিহতি যিমানে প্ৰটিন খ সিে সিহঁতি দিন কৰে এক্সাৰচাইজ কৰে যাৰ ফলত সিহঁতৰ কৰিটো মানে পূৰা চফা হৈ থাকে আৰু মই যে হেৰি মটকা-মটকা পূৰা বডি বনাই। আৰু মানে এনেকুৱা কি হয় আকমান জিম গলেই নহব, জিম ত যদি আমাৰ সেই একম গ্ৰাই ফাই কৰি মাংস খাও আৰু মানে বেয়া বস্তু বিলাক খ ান কৰি কা য কৰ সেইটো বনটো লাভ নাই তেনেকে া এগিলা গাখি খালি দিনা বইলকটা খালি তেনেকে ধৰ প্ৰটিন খাল িমমেৰেৰ কিবা কিবি প্ৰিন আছে তোৰ নাম নাজানো আমি নকওঁ যোন যিম কিন্তু মই দেখিছো মানে কিনা উম একচলি ত খাব লাগে এতিয়া মানে এইবিলাক এক্াৰচাইজ নক'ো এই নক'লে তো এতিয়া খেজুৰ যোনটো খেজুৰ কেঁচা খেজুৰ কিনিবলৈ পা বাদাম হওক কাজু হওক খচমিচ হওক এ তাৰাপাৰা তোৰ এইবিলাক ধেৰ কিবা কিবি মানে ফল মূৰ বস্তু পাই নাই শুকান ফল মূলো কিনিবলৈ পায় না
অ সেইবিলাক কিনি আনি ঘৰতে খাব লাগ মান তোৰ মই তোক কেলে গ'ো কথাটো মই আমাৰ ঘৰ ওচৰজন মানে দেখিছো এনেেিমলৈ ত য না যাই বুলি ৰেগুলাৰ জিম কৰেনে কিন্ত ঘৰত আহি খালে তাৰাপাতো মানে ভাত সহকে খালে
ফ্ৰুট, সেইবিলাক খালে মানে সেইবিলাক খালে সিহঁতি জিম গোৱাতকে নকৰাই ভাল মানে। আৰু মোৰ দুজনে কি সিহঁতক পিনে জিম যায়, মানে এইটোয়ে ইউটিউবত দিয়ে হা মই চাব লৈছো
ইউটিউবত যায় তোৰ, ইিউিউত এ পকৰা, গ্ৰেভি বনাব, ক বনাব এটা মই নাম কোন উম, বাদ দে সেইটো বাদ দে বো কথাটো বেয়া হ'ব, তেনেকুৱা আৰু হব মানুহ। সেইটো কৰি কি লাভ? যি বডীটো বনাই আছ দেখোন তই আকৌ নিৰ বডীটো
খ কৈছ, সেইবিলাক মানুহৰ চাবি কিছুমান মানে মই দেখিছো মানে নিউজত পাইছো বডী বিল্ডাৰ মানুহ মানেটো হাই প্ৰেচাৰ হয় মানে তোৰ মৃত্যু মুখত পৰিছে, মানে সিহতি জিম কৰে অত্যাধিক পৰিমাণৰ পতিন খ ফলত মানে সিহতৰ শৰটো মানে, উ মানে কি বুলি কবি আকৌ একে মানে হাই প্ৰেচাৰ উঠি যাই আও গৰমত
সেইটোৱেই যেনেকে বেয়াতটো বেছিকে খালে বেয়া, মানে তেনেকে ভালতো মানে বেছি ভাল বেছিকে খাই দিলে বেয়া। এটা জোখত থাকি তোৰ সদায় যদি তই এটা ফুলৰ ৰুটি কৰ ন, বোলে মই ৰাতিুৱা চাৰি বাজাত উঠো, উঠি গা মই গা পা ধুই মি ধৰ গাখীৰ মানে ডিম খাই মেলি মই জিমত গলো, জিমত গৈ এক্সাৰচাইজ কৰি পতিন খালো। কৰি আকৌ ঘৰত আহি ধৰ অলপ মানে ভাল যোনখিনি প্ৰটিন পোৱা খাদ্য সেইখিনি খালো। তোৰ ধুনীয়াকে দিনতটো চলি মেলি তোৰ আকৌ গধূলি সময়ত কিবা খা এটা খালো, আৰু তোৰ মানে মই কোৱা শুনিছো এইটো কি আমাৰ আজিকালি তা হয় ধৰ আমাৰ পিনে, তোৰ দিনত মাছ-মাংস ইমান নেপায় ৰাতি মাছ-মাংস খোৱা হয়। কিন্তু মানে তোৰ কথাটো সেনেকুৱা আগৰ দিনত হেনো কয় কি, ৰাতিৰ পোৱাটো ৰজাৰ দৰে খাব লাগে, দুপৰীয়াটোৰ মধ্যবিত্তকতে আৰু
ৰজাদাৰে ত যে খোৱা কথাটো যে কলে তই ৰজা দৰে খা কিন্তু মাছ মাংস এহি খোৱাৰ কথা কোৱা নাই, আমাৰ নিৰামিষে হওঁক নিৰামিষে তোৰ ৰজালখীয়াকে খা তোৰ সে শৰীৰৰ কাৰণে তোৰ শক্তি আহিব মানে। অ', সেইটো পাৰা আৰু তই দুপৰীয়াৰ ৰা দুপৰীয়া তই কিবা লঘু আহাৰ ৰুটি-চুটি তেনেকে খাব লাগে আৰু ৰাতি তই একচলি ভাতো একেবাৰে কমকে খাবি। এ ৰাতি মানে ৰাতিটো তোমাৰ পাতলীয়া ৰুতি দুখন খাব লাগে ধৰ। উম উম। তেতিয়াহে তই ৰাতিপুৱা ভালকে খাব পাৰিবি খাদ্য তই ভাতেই খা, খুব বেছি তই একচ গাম মান ভাত খা। অ', তোৰ ৰাতি ত, ৰাতি ইটো মাছ মাংস ভাত খালেও মানে তোৰ বহু সৰহকৈ খাব নালাগে অ মানে আমি শুই থাকো ন, শুই থাকিলে আমাৰ শৰীৰটোতো একো কাম বন নকৰে ন? উম'-উম'। ৰাতি শুই থাকো আমি খোজ কঢ়া নহয়, চলাচল কৰা নহয় তাকেতো
আৰু তোৰ ধৰ ৰাতিটো মানে মানুহে কয় ভাত খালেতো ৰাতি ভাত খাই পেলাই এশ খোজ হলেও কাঢ়িবই লাগে কমচে কম।
আৰু মইতো কাঢ়োৱেই, সদায় মই ভাত খাই উঠি ৰাস্তাত মই মানে ইফালৰ পৰা সিফাল লগৰ কিটাৰ লগত কথা পাতো। চাও। মানে ধৰ এতিয়া গৰম দিন কেইটাতো অলপ ভালেই হয় ন ভাতটো খাই পেলাই সেই ৰাস্তালৈ ওলাই গলো। একে মোৰ পানী লগা জ্বৰ হৈ
জ পুৰা উজাই আছো
উম, আৰু সিদিনাখন মই যেন গৈছিলো গা ধুলো যে পুখুৰীত। অ পুখুৰীত গা ধোলো, ৱাটাৰ ফলত গ'লো তেনেকে গা চা ধুলো তাৰ মানে লগ, তই চাবি তই গৰমত তই যতে-ততে ফুৰ, ঠাণ্ডা খা, আমোক-তামোক খা তোৰ লগে লগে শৰীৰত মানে ৰিয়েকশচন নকয়, তোৰ এসপ্তাহ-দুসপ্তাহৰ পিছত চাবি তোৰ ভাগৰ পুৰা পানী লগা জ্বৰ লাহে-লাহে জ্বৰ হব নহয়। হেল্ল' উম, আৰম্ভ হব নহয়। সেইটোৱে মই সেইদিনাখন বেয়া বেয়াকা উম', তাকে আৰু তো পানী লগা যদি পানী লগা হয়। তই ট্ৰিটমেণ্ট নকৰিবি? পানী লগা যদি ট্ৰিটমেণ্ট টেবলেট খা তোৰ পানী লগাটো বন্ধ হৈ যাব কিন্তু সেই বেয়া বস্তুিনি তো বুকুতে থাকিব ন শৰীৰতে থাকিব, সেইখিনি চব পুৰা নাকেদি উলিয়াই পেলাই দিব লাগে। অ', আৰু মই চাইছিলো বস্তু এটা আমাৰ যে যোনবিলাক বেমাৰ আজাৰ টেবলেট সেইটো কিন্তু আমাৰ সেনো বেমাৰটো একদম নাই নাইকিয়া কৰি নিদিয়ে বেমাৰতো বঢ়াই থৈ হেদিয়ে হেনো মইতো
হেল্ল?
কটা চিঙা হল কিবা তোৰ অসুখ হৈছে দৰৱ
খাব লাগিব। খাব লাগিব নাই কোৱা নাই কিন্তু মানেইটো মানে আমাৰ বেমাৰটোে একেবাৰে নিশেষ কৰি দিব নোৱাৰে বঢ়াই থয় আমাৰ বেমাৰটো মানে ে খ আমাৰুল যে বিিনা অনুভৱ পা নকি তেকুৱে কিবা মানে তোৰ সেই বিষটো জেগাৰ পৰা মাৰি দিয়া হৈ নাজায় গম পাইছ ন? উম'।
উম'। আৰু তাতে আমাৰ ঘৰৰ ওচৰত কি আছে মানে তোৰ আমাৰ ঘৰৰ ওচৰত বাগান এখন আছে এই বাগানখনত বন মৰা দৰব মাৰে কিবা সাৰ চাৰ মাৰি থাকে মানে আমাৰ ঘৰলৈকে মানে বেয়া গোন্ধ
অ', একচলি বাগানত যোনটো মাৰে সেই মেডিচনৰ ফলত মাটিৰ প্ৰদুষন হয় নহয় মাটি প্ৰদুষন হ'লে তহঁতৰ বাৰিলেতো ছাগে পানীতো যায়ে বৰষুণ দিয়াৰ লগে-লগে?
অ', পানীতো যায়-যায়। কেনে মাটিয়ে-মাটিটো এইটো এনে প্ৰদূষণত অকল অকনমান জেগাত হৈ নথাকে অলপ গৈ ইয়াতটো লয়
আৰু তোৰ বাগানত মেডিচিন মাৰাৰ লগে-লগে গৰু গাই ছাগলী চব কিন্তু বান্ধি থবি দেই যদি বাগানত গৈ যদি পাত চাতত যদি তেনেকে মুখ লগাই দিয়ে নহয় বন চনত তোৰ ছাগলী বা গৰু যিয়ে নহ ডাইৰেক্ মানে মৃত্যু মুুখত পৰিব।
এ এবাৰ তো তেনে এনেকে বাগানত মেদিচিন মাৰোতে আমাৰ কাষৰৰ ছাগলী পাঁছটামান মৰিছে মৰিছে মানে সেই ছাগলীখিনি এতিয়া বিক্ৰী দিব মাৰ পিছত দৰব খাই ম সেইখিনি খালে বা মানুহৰ কি আকৌ হয়? সেই তেনেকে পাঁচটামান মৰিছে তাৰ ফলত বাৰু এতিয়া আজিকালিতো বাগানত দৰৱ মাৰিলেতো গৰু ছাগলী বন্ধিয়ে থয় আৰু মানুহক আগতে বাগানত দৰৱ মৰা আগতে কৈ দিয়ে দেই ইয়াত বাগানত বন মৰা দৰৱ মৰা সেইটো কৈ দিয়ে মানে সতৰ্ক কৰি দিয়ে আৰু মানুহখিনিক।
সতৰ্ক কৰি দিব লাগিবটো নহলেতো ঘপককে মান হেৰি তোৰ তাৰপা যদি ঢেকীয়া ঢেঁকিয়াই হওঁক যি টি হওঁক যদি বান গছি থাকে আনি যদি চব্জি কৰি খাই মানুহটো ডাইৰেক্ মৃত্যু মুখতে পৰিব সেইটো খাটাং।
আৰুটো প্ৰত্যেক সময়তে ওচৰৰ মানুহখিনীয়ে লক্ষ্য কৰি নেথাকে ন বাগানত কি কৰি
অ'-অ'। বাগানৰ ওচৰত ধৰ এতিয়া মাৰি দিয়ে তেতিয়াটো বাগান ওচৰত শিক ঢেঁকীয়া কচু সেইবিলাক ভাল হয় ন আমাৰ অ', তাকেইতো-তাকেটো।
উলি আহিব নিদিব বা এনেকে ঢেঁকীয়া আৰু ইয়াৰ পৰা নাখাব আপোনালোকৰ কিবা অসুবিধা পাব পাৰে।
মানুহজন? সেইজন আমাৰ ঘৰৰ ওচৰ তেখেত জান নাই? অ', আমাৰ ঘৰৰ ওচৰ।
অ'।
তাপা আৰু সেইজন মানে তই দেখা নাই নেকি আমাৰ তাৰ আমাৰ লগতে খোল শিকিবলৈ গৈছে।
অ', নামঘৰত মই মানুহজন দেখা দেখা গৈছো মই মাতিছিলো
কিন্তু তহঁতৰ ঘৰত গম নাপাও মই থাকো ঘৰতাই থাক নিজ ঘৰা অ '। সিহঁতৰ মানে মানুহজন মানে খুৰিকিবলে অহা নাই ল'ৰাটো মানে খোল শিকাবলৈ আনিছে মানে মানুহজনো লগতে আহে। বাগানত মানে গ আমাৰ ঘৰতে থে আমাৰ ঘৰতে খায় চাহ চাহ খায় লগৰত খাই
গৰম উঠিলে কয়, নেমু টেঙা লৈ আহে ধৰ আমাৰ ঘৰত দিয়ে হি চৰ্বত বনাই।
অ মানুহজনৰ ঘৰলে যোৱা হোৱা নাই। তাকে আমাৰ ঘৰলে লৈ যাম এদিন কথা- চথা পাতিম।
অ ভাল লাগিব মানুজনক চিনি পা ঘৰৰ মানুহ লেখিয়াই ঘৰে হব আৰু উম। আজি অ তাপা মই সেইদিনাখনৰ কাহি মই বোলো পুখুৰীত গা ধুবলে ভয় লগা, আৰু ধৰ দুটাই গা ধুবলে বেয়া ন পুখুৰীত অলপ পাছ ছটা হলে
অ দুটাই নুধুবি ভয় লাগে মানে আৰু দুপৰীয়া টাইমতটো তোক পুখুৰীত গা ধুুলে ভয় ভয় লাগে।
আৰু পুখুৰীটো তাতে জেচিপি এ খনা দহ পুখুৰী ন আৰু দুটা থাকিলে অলপ ৰিক্সৰ কথাও থাকে ধৰ।
আমি ঘৰ কটা হলে ক'ব মানুহে বাহিৰা শক্তি আহিছে আমুক -তামুক।
অ।
এনেকে কব। একচুৱেলি সেইটো নহয়, একচুৱেলি সেইটো নহয়, যিবা পুখুৰীতো যেনিবা দকে খাণ্ডিলে ঘপকে ভৰি দিওঁ পিছলি পেলাইও গুচি যাব পাৰ পুখুৰীত পৰিব পাৰ নাইবা তোৰ সাঁপ- চাপ নেউল- চিওলো থাকিব পাৰে বেয়া বস্তুও পুখুৰীত থাকিব। পাৰে ন।
আৰু মানে দুটা থাকিলে তো এনেকুৱা তোৰ নিজৰ লগতে হব চাবিচোন‍ পতককে এটা যি মানে ভগবানে নকৰক এটা যি পানীত তলত সোমাই যায় ন।
চলিবা অল দেৰি হয়, তোৰ লগৰটো মানে অটমেটিক পুখুৰী উঠি আহ উঠি আহিব। উঠি আহিব তাকেতো।
সি যিমান বচাবলৈ চেষ্টা কৰিলেও কাৰণ সি অকলে নোৱা আৰু সি ভয় খাব ন সেইকণ সময় বেছিকে, সেইটোকাৰণে সি পুখুৰীৰৰ পৰা গুচি আহি অ।
এ তোৰ চাৰিটা বাজিব ঐ চাৰিটা দহ-বিছ মানত পাই যামগে বুজিছ। চাৰিটা দহ -বিছ মানে মোৰ চাইকেল চোন মানে পাম্প নাই। এতিয়া আমাৰ ঘৰৰ কাষৰ মানুহ ঘৰ পাম এটা আছে, যদি তাৰ পাম্পটো আ যে তেতিয়া মানুহ ঘৰ মানুহ আছিলে যদি পামটো দিম নহলে চাক কাৰণ তেল -তেল দি মই চেন্টাৰত গৈ পেলাই পাম্পটো দিম লগতে বেগ -চেগ কেইডালো টানিম অ, চাইকেল খন পাঁমচা চিকুণ কুলি আছে গোটেইখন ৰিপেয়াৰিং কৰিম, ডেৰশ টকা এটা হাতত আছে, দি পেলাই গোটেই চাইকেলখন নতুন কৰিম। পাৰিলে ৰিংতো চেঞ্জ কৰিম নেকি? চেঞ্জ কৰি অঁ, ৰ চাইকেলখন তালে নি লওঁ। তাৰ পৰা আগৰো পইচা কেইমান মোৰ চেন্টাৰত বাকী মাৰিবলৈ আছে, বাকীতো মাৰিম। মাৰি মেলি পেলাই তোৰ গলে চি চি চিধা মানে তোৰ ওচৰলৈহে আহিম আৰু।
অ, হ'ব দে তই মোক ফুলটো অকণমান শিকাব লাগিব অকমান।
অ, শিকাব মানে তহঁতৰ ঘৰ এতিয়া মানুহ আছে ন, এ মিটিঙো আছে ন খো ত, বাহিৰলৈকে লৈ আহিবি ভিতৰলৈ নাযাওঁ। আধা ঘণ্টা হলে মানে মই বেছি টাইম নক ক মনে মোৰ এইফালে ভলীবল খেল আছে, মোৰ তালৈও মাতি আছে। ভলীবল অ ভলীবল মই শুনিছিলো কালি মোক দাদা এজনে কৈছিলে আমাক কি ফিল্ডখনত অ, প্ৰশিক্ষণ দি আছে। মোক তালৈ মাতিছে মই তালে যাম মানে। তই কথা এটা লক্ষ্য কৰিছ নাই এইবাৰ গৰম বন্ধত যোৱা আমাৰ ইয়াত বহুত পদক্ষেপ লোৱা আছে বা আমাৰ গাৱ এতিয়া আছে।
নিকেতন কবাত খুলি শিকাই আছে তো এতিয়া যদি আমাৰ ফিল্ডখনতো ভলীবল- চলিবল শিক্ষা দি আছে ক্ৰিকেটৰ বস্তুটো দি থকাই হৈছে ন।
স্কুলখনৰ আগফালৰ ফিল্ডত ভলীবল আৰু পিছফালৰ ফিল্ডত ক্ৰিকেটৰ প্ৰশিক্ষণ দিয়া হৈছে। উম। উম। তাকে তই খুলটো বাহিৰলৈকে আনিলি বাহিৰতে বজাম। আৰু এতিয়া যদি প খ থাকে ল' ছোৱালীখিনে অল স্বাস্থ্যটো ভাল থাকিব। উম, উম। ফিল্ডত গৈ যদি ধুনীয়াকে ভলীবল খেলে ক্ৰিকেট খে স্বাস্থ্য টো ভাল হ'ব তোৰ আৰু সিহঁতৰ আগ্ৰহো হ'ব আৰু আগলে কিবা এটা ত খেলিবলৈ যাবও পাৰিব লগতে এইফালে এক্সট্ৰা ওপৰ পো কাপোৰ কানি তো দিয়েই। অঁ, সিহতে সিহঁতেটো দিয়ে খেলিবহে লাগে আজিকালি খেলিলেতো চব চৰকাৰে তো চব। ফ্ৰী দিয়ে ন অতত খেলিবলৈ যোৱা খোৱা বোৱাটো চব ফ্ৰী দিয়ে। চব ফ্ৰী অঁ সেইটো ভালেই কৰিছে চৰকাৰে হয় নহ। তাকাই আজিকালি বহুতু আছে ধ ক্লাছ। সেই ল'ৰা-ছোৱালী খিনিৰ কাৰণে চৰকাৰে বিশ টকাকে দিছে ন কিবা গাখীৰ আৰু বিস্কুট দিব কাৰণে। কিন্ত, চৰকাৰে ঠিকেই দিয়ে আমাৰ তলৰ মানুহখিনিয়ে অলপ অ হয় বাৰ
তাকে অঁ, আ তেতিয়া হলে হ'ব দে। অঁ, হ'ব দে সানি লাগিছিল অ। বাই, বাই দেই বাই উম।